তোমাৰ?
আছোঁ, আছোঁ ভালে আছোঁ। ভাত খালা? আছে দিয়া।
উম, ভাল আছোঁ দিয়া। ঠিকে বুলি কয়। ভাত ছাত দিনাৰ হ'ল?
হোৱা নাই চাওঁ
উম, আজি গৈছিলোঁ। তোমাৰ এই হিয়াৰ অ' মই দেৰিকৈ গ'লো সাতটামান বজাত গলোঁ।
অ'
তুমি কচিংৰ কাৰণে নাহিলা ন।
আহ অলপ দেৰি হ'ল। মই গৈছিলো বৰ্তমানে লগ নাপালো।
অ অ মোৰ আজি বেছি নাছিলে। উম পুৰা একদম দেৰিলে ক্লাছ কৰাছে আজি মানে।
অ দেৰিলৈকে কৰাইছে ৰবা ক্লাছ আজি। সেই নাই ন সোনকালে হয় আজি দেৰিলৈ কৰাইছে ক্লাছ, এই টিচাৰ অলপ দেৰি কে আহিলো। সেইটোৱে উম।
এ মই এটা ডিবেট এটা চাই আছিলো।
উম।
ইয়াৰ ওপৰত তোমাৰ টেকনলজিৰ ওপৰত।
উম।
মই আৰু মানে ভাল লাগিলে ডিবেটটো চাই কিনে তে ডিবেট কৰা চাই কিনে ভাল লাগে আৰু যিহেতুু তুমি চাগে ডিবেটছেক্ৰটাৰী আছিলা ন?
অ আছিলো এবছৰ হলে এবছৰ বেছি হ'ল
টো বঢ়িয়া লাগে তোমাৰ এতিয়া যেনেকুৱা কিবা এটা তুমি তোমাৰ নলেজ এটা আছে তুমি সেই নলেজ টো টোক তুমি ইউজ কৰি আছা তুমি কাবাৰ লগত ডিবেট কৰি আছা কিমান মানে ভাল লাগিব ন বস্তু মানে তোমাৰ ফুল নলেজ লৈকেনে তুমি ডিবেট কৰি আছ এতিয়া জিৰ নজ দি কোনো ডিবেট নকৰে নি মানে কিমান প্ৰাউড মুমেণ্ট ত সেইকাৰণে মই ভাবিলোঁ আৰু কি মই তোমাক সেই ডিবেটো চাই কাৰণে আৰু ভাবিলোঁ আৰু মানে টেকন'লজিৰ আছিলে তো মই তোমাক সুধিবৰ কাৰণে ফোন কৰিছিলোঁ কি তোমাক কি মানে, লাগে মানে টেকনল'জি আমাৰ কি ভাল কৰিছে কি আমাৰ বেয়া কৰিছে
প একদমযে কি এটা, মানে এটা আছে ন' অসমীয়াৰ শ্লোক, তোমাৰ চাইন্স অভিশাপ নে বৰদান আছে এটা হা, সেইটো চাব গ'লে বস্তুটো কি হয়, বস্তুবিলাক আগাঢ়িছেনে, বহুত আগবাঢ়িছো, বহুত বেছি আগবাঢ়ি গৈ। তাৰ লগত বহুত বস্তু ধ্বংস হৈ গৈছে। তেনেকে চচিয়েল মিডিয়াতো অতিৰিক্ত ইউজ কৰিলে বেয়া। অ যদি ভালত ইউজ কৰা ভাল একজিভিটি এহয় একজাম্পল এটা।
এই যেনেকুৱা তোমাৰ ৰিচেণ্টলি তোমাৰ এই গ্লকটো ওলাওতে ভালো হৈছে গ্লকটো ওলাওতে কিন্তু তাতে গ্লকটোৰ কিবা মানে সেয়াটো দিয়া নাছিলে নেকি তোমাৰ কিবা ন মানে মই মোৰ লেংগুৱেজত কৰিছোঁ আৰু বাউণ্ডেৰী চেট ৰাখা নাছিলা নেকি? মানে গ্লকটোক যিয়ে কয় মানে গ্ৰকটোৱে মানে ডিষ্টিংগেছ কৰিব নোৱাৰে বস্তুটো চিধা মানে সেই বস্তুটো বনায় দিয়ে এতিয়া চাপছ তুমি বোলে কিবা ইলিগেল বস্তু টো এতাৰ কথা কৈছা এইটো বনাব লাগে। তো মানে ঘ্লকে মানে তোমাক মানে কৈ দিব এনেকুৱা এনেকুৱা বনাবলৈ মানে কিমান বেয়া বস্তু খাবা তুমি মানে এনে নৰ্মেলি বোলে সেইটো বোলে নক'লে হয় তেতিয়া মানে এ আইটো মানে বঢ়িয়া। কিন্তু সেইটো কৈ দিয়াৰ কাৰণে মানে তাৰ ওপৰত বহুত কেছ পিছে ব্লকৰ ওপৰত
এতিয়া চেট জি পিত নোৱাৰা তুমি যা তা বস্তু যদি ইয়াত
সেইকাৰণে সেইকাৰণে সেইকাৰণে মই চেটজিপিটিটো মই ভাল পাওঁ চেটজিপিটি তোমাৰ বহুত ইজি তু ইউজ হয় আৰু চব বাউণ্ডেৰীত চেট আছে লিমিটড কথা পাতিব পাৰা তুমি, মানে ইলিগেল বস্তু বা আননেচেচাৰী বস্তু তুমি মানে পাতিব নোৱাৰা তাতে। সেইটো ভাল আৰু তুমি মানে ভাল বস্তু মানে তুমি মানে ইউজ কৰিব পাৰা আৰু মানে সিটো ভাল মোৰ তোমাৰ অ এক্সাম যিমান চলি আছিলে মানে ডিগ্ৰীৰ আৰু যিমান এক্সাম আছিলে মইটো হেনেকা কলেজ যোৱা নাছিলোঁ ন। ত মানে এক্সাম থাকিলে মই চেটজিপিটি তেতিয়া মানে ডাউট ক্লিয়াৰ কৰোঁ আৰু। আৰু এনছাৰ কৰোঁ, নোটছ কৰোঁ, চেচজি তেতিয়া বনাবলৈ ইজি বনাই দিয়ে মানে মোৰ লেংগুৱেজত আৰু। পঢ়িকেনে এক্সাম দিবলৈ ভাল হয় আৰু।
বেছি ডিপেণ্ড হোৱাটো বেয়া কাৰণ আগৰ আজিকালি চেন্সিভিটি হ'ব পৰা মানুহবোৰ ভোক নকৰে ভোক হে নকৰে লেকচাৰ নাচ হয় ডাইৰেক্ট, ডাইৰেক্ট চেকজিভিটো মাৰি দিব তেনেকুৱা নহয় ন মানুহৰ নিজৰ ভাবা শক্তিটো কমি যায়। আগত মানে মগজুুৰো থাকে।
সেইটো, সেইটো হয় বাৰু, বুক ৰিডিংটো তোমাৰ ডেইলী লাইফত ৰাখি দিব লাগে। কিন্ত ই এতিয়া যদি, এতিয়া মইতো অলপ মান এনেকুৱা বুক ৰিডিংটো নকৰো ন' ত' লাষ্টত কৰা নাছিলো। ত' পট্টকে এতিয়া মই এক্সামৰ টাইমতো ক্লাছ কৰি থাকিব নোৱাৰো ন', গোটেই কনচেপ্ট ক্লিয়াৰ কৰিবলৈ। ত' মানে ভাল হয়, আৰু মানে তেতিয়া মানে পট্টকৈ কম টাইমত মানে কম টাইমত মানে তোমাৰ শ্লেবাছ কভাৰ কৰিবলৈ মানে এ আইটো মানে ভাল ইউচ হয় আৰু এতিয়া তোমাৰ কম্পেনী ল' বুলি এটা চ চাবজেক্ট আছিলে, এইটো মোৰ তোমাৰ বহুত তাৰমানে প্ৰব্লেম হৈছিলে সেইটোত, কিন্তু মোৰ কাৰনে কিন্তু ইজি লাগিছে, কাৰণ বিকজ অ'ফ চেত জিপিটি। মোৰ কাৰণে ইমান ইজি বনাই দিছে ছাবজেক্ট ত' কি মানে সৰু কৰিবলৈ ভাল হৈছে। আৰু কনচেপ্ট বহুত ভালকে ক্লিয়াৰ কৰিছে। তোমাৰ তোমাৰ এনেকুৱা কিবা এক্সামত হেল্প পাইছিলা নে?
মই ইউচ কৰিছোঁ চেত মিছা নকওঁ ইয়োছ কৰিছোঁ আগতে। কিন্ত কি হয় জানা, মই কম্পেয়াৰ কৰিছোঁ এটা ছেমিষ্টাৰ মই চাড জিপিটি চায় কৰিছিলোঁ এক্সাম অ' প্ৰিপেয়াৰ কৰিছিলো আৰু এটা এক্সাজাম উইডাওত চেত জিপিতি, মানে কিতাপ-চিতাপ চাই। উইডাওত কিতাপ মানে কিতাপ-চিতাপ চাই পে বেছি ভাল, বেছি ৰিজাল্ট পাইছোঁ মই। চেত জিপিটি চাই মই ইমানটা ৰিজাল্ট পোৱা নাই। কাৰণ বস্তু এটা তুমি, চেত জিপিতি কি হয়, সিহঁতে দাৰেক্ট অলপ ইজি লেংগুৱেজত দিলেও, কিছু কিছুমান বস্তু অলপ ভুলো থাকে দেই এ, লিখি দিয়ে সিহঁতে পলিচিত। আমাৰ কিছু কিছুমান বস্তু ভুল থাকে, যেনেকে তুমি ওৱান তাতে তুমি মেটচ টো। একদমেই বেয়া। যেনেকৈ চলফ কৰি দিয়ে ন বুজি নাপাবা। চলিছনটো একদম ফালটো কৰি দিয়ে।
এতিয়া মেথড মেটছ টো মই প্ৰীফাৰ নকৰো কিন্তু, এইটো মে তে এই আই ইউছ কৰা সেইটো তোমাৰ টিচাৰ ভালকে বুজাব পাৰে সেইটো বস্তুটো।
অ।
তো তোমাৰ থিয়ৰ নিচিনা নহয় নয়টোএইটো অলপ মানি কমপ্লেক্স বস্তু। ক'ৰ পৰা কেনেকৈ এইটো আহিলে কোনটো ফৰ্মুলাত লাগিলে। চাট জি পি টি বা যি কোনো এ আই খুলিলে তোমাৰ উলটা কনফিউজয়ে বাঢ়িব। ক'ৰ পৰা কি সিহঁতে টমছবোৰ হেতে এনেকুৱা এনেকুৱা ইংলিছ টাৰ্মছ ইউছ কৰিব আমি মানে পাত্তাই
পাত্তা নাপাওঁ উম সেইটো।
আৰু যিহেতু আমি সেনেকুৱা আমি চি বি এছ ই ব'ৰ্ডৰ পৰা আছিলোঁ আই চি এছ ই নহয় ইমান কমপ্লেক্স ইংলিছ আমিতো বুজিব নোৱাৰোঁ ন।
একদম। চব বস্তু ভাল সৰু সুৰা বস্তু ই চ সকে হৈ গ'ল। কিবা বস্তু তুমি বুজি পোৱা নাই কি বাৰু টিক বস্তু পাৰ্ যে এইটো বস্তু ক'ত আছে? লংগেষ্ট ৰিভাৰ কত আছে ইণ্ডিয়াৰ বা কিবা তুম ভাল
জেনেৰেল নলেজৰ কাৰণে ভাল হয় ছ'চিয়েল ষ্টাডিজ, তোমাৰ পলিটিকেল চাইন্স, এইবোৰ হেইবোৰৰ কাৰণে ভাল আৰু। ভাল হেল্প কৰে।
টোৱে।
কেনেকুৱা মানে সেয়া ন?
উম কোৱা
তোমাৰ আমি যেনেকা এতিয়া কাৰ্টুন চাইছিলো সৰুতে দৰিমণ তোমাৰ ঠিক আছে তাতে দেখা পাইছিলো নবিতা বুলি কেৰেক্টাৰটো সি এটা তোমাৰ সেয়াৰ ওপৰতে ডিপেণ্ড কৰি ৰ'বট এটাৰ ওপৰত ডিপেণ্ড আছে। আছিলে আৰু সেনেকুৱা আমিও টো সেনেকুৱাই হ'লো ক'ব গ'লে কি আমি এতিয়া চে্ট জি পি টি ইউজ কৰিছো এইটো মোবাইল টো এটা ৰোবটৰ নিছি চিনা বস্তু।
একদম দুইহেজাৰ চৈধ্যয় পোন্ধৰৰ বস্ বস্তুখিনি এতিয়া বাস্তৱ ৰূপানিত হৈছে। পোৰা একদম ৰিয়েলিটি।
কিমান মানে এডভানঞ্চ হৈ গ'ল চোৱা না, আমি সৰুতে কেনেকুৱা মানে টেকন'লজি ইউজ কৰিছিলোঁ এতিয়া মানে কেনেকুৱা আগতে থ্ৰী জি আছিলে কিপেড ফোন আছিলে সেইবোৰৰ পৰা মানে এতিয়া মানে ইমান এডভানঞ্চ হৈ গৈছে। চব বস্তু
বহুত বেছি এড ভানঞ্চ হৈ গৈছে আগতে ডিক্স নাৰী চাইছিল মানুহবোৰে কিতাপ যিখিনি সঁচা কে সৰু মিনি ডিক্সনাৰী বাঁল সিখিনি নাইয়ে চব অনলাইন ৱৰ্ড কিবা বুজি নাপালে দাইৰেক মাৰি দিয়ে
অ' সেইয়া চিধা এয়াই গুগলতো নামাৰিছে এটা এয়াই ইয়াৰ ইউজ কৰে কি বৰ্ডটো মাৰি দিয়া আহি যায় আগতে ভাল লাগিছিলে ন কি ডিক্সনাৰী আমি কিনিছিলো এনেকা এনেকা অক্স'ফৰ্ডৰ ডিক্সনাৰী পায় সৰু মিনি ডিস ডিক্সনাৰী পায়। আগতে তোমাৰ ফ্লেক্স টাইপৰ আছিলে ন। কি এনেকুৱা ডি্চনাৰী হোৱাটো।
অ', সেইটো। মানুহবোৰ যিমান এডভান্স হৈ যায় আছে সিমান সেই হৈছে আছে। ন'লেজটো কমি যায় আছে, দিপ বেছি এক্স ইজিলি চেচিবল হৈ গৈছে বস্তুবোৰ।
তুমি এতিয়া যিমান এডভান্স হৈ আছা, তুমি সিমান লেজি হৈ যাই আছা, গম পাইছানে। অ', একদম মেন্টেলি হওঁক ফিজিকেলি হওঁক তুমি লেজি হৈ যায় আছা, চব বস্তু ইজি কৰি আছে, এতিয়া পেমেণ্টোৱে দেখা তুমি স্কেনটো স্কেন কৰিলা চিধা পেমেণ্ট কৰিলা। আৰু তোমাৰ মানুহবোৰে আজিকালি বেংকত পইচা এক্সট্ৰাকৈ মানে এেনেকুৱা ভৰাবৰ কাৰণে যাব এলাহ পায়, সিহঁতে কি কৰে সিহঁতে চব পেমেণ্টবোৰ অনলাইনে লৈ লয় বেংকত যায় এক্সট্ৰাকে মানে ৰিচিপ্ট কাটি কেনে মানে পইচা নভৰে আৰু।
একদম, একদম আজিকালি চব অনলাইনে কৰিছে যিখিনি ময়ে গৈছিলোঁ, পেটিএমৰ প্ৰিন্ট পৰা ডেবিট কাৰ্ডৰ পৰা ক্ৰেডিট কাৰ্ডৰ প্ৰিন্ট বা পাছবুকে কৰা এইটো। কি মিনিষ্টেটমেন্ত চব অনলাইন, মোবাইলতে হয়, বেংকত নগ'লেই হৈ যায়, এতিয়াটো নিজেই হ
অফিয়চলি বুজিছোঁ, তোমাৰ মই তোমাৰ এ মোৰ একাউণ্ট আছে ন হেৰি জি পে তো মোৰ এক টকা এটাও যদি মই খৰচা কৰোঁ মিনি ষ্টেটমেণ্ট ওলাই যায় চিধা তোমাৰ পি ডি এফ ফৰ্মেটত। পাছৱৰ্ড মাৰি দিবলৈ খুলি যায়, ক'ত পেমেণ্টটো কৰিলোঁ এইটো দেখাই য়ে চব মানে ইমান মানে লেজি জি হৈ যাব ন মানুহবোৰে। কি কম আৰু।
যে
এইটো বৰ দিয়া তেনেহলে।
অঁহ। ৰাখো, কাটো, ভাত খাওঁ দিয়া মই, দেৰি হৈছে বাই।